হেল্ল'!
হেল্ল'!
অঁ, কি কৰিছে?
আছো এনেই।
অঁ। মই আকৌ পায়সকণ সিজাইছো লৰাটো আকৌ এতিয়া ঢোল শিকি আহিব যোন নাপা সিয়াৰা আকৌ কলা খে- যাব লাগিব যে পায় এখন বনাই খুৱাই পঠিয়াম বুলি সেই গাখীৰকন লৈ আহিছো।
অঁ। হৈ গল, হৈ গল। অঁ শুনাচোন কথা এটা কি ভাবিছো গম পোৱা নে? এই- শিৱসাগৰৰ কা কাৰণে- এনেকে পইচা কেইটামান এনেকে দিয়া কথা ভাবিছো। আমি পাতিছো আমি গিতাই তাপা- কিবা যদি দিব পাৰা সেইটোত দিব পাৰিবা। কথাটো অকণমান ভাবিবাচোন। তাত-
একেদিন ৰ ইমান মানুহ খিনি আলাই আঠনি হৈছে অঁ কেইবা ওঠৰটামান মানুহ মৰিলে নেকি একে ঘৰ। পৰিয়ালৰ চাৰিটা মান মানুহ মৰিছে, মই তেনেকুৱা মানুহলৈ দি পঠিয়াম পায়। অনলাইন কৰি দি পঠিয়াম পায়।
আ দিয়া কথা ভাবিছো, সেই কথাটো পাতিছিলো এতিয়া। তাৰপৰা মই ব তোমাকো কথাটো কৈ দিওঁ যদি দিব পাৰা। তাপা সে সেই- সেইদিনাখন শংকৰ পুওত কি হ'ল গ'ম পাইছ ন নাই এতিয়া হেৰিয়, ইমানেই বেছি পটককৈ বোলে অকণমান সময়ত ব বৰষুণ বৰষুণ আহিলে মানে বহুত ডাঙৰ বৰষুণ আহিলে গৰুৱে এৰাল দি থৈছিলে মানুহ এ ঘৰৰ এতা গৰুৱে এল দি থৈছিলে এজনী মানে ডাঙৰ গো আছিলে তাৰ ল'ৰাটোৱে দুজনীক খুলি দিলে এজনীক খুলি দিব নোৱাৰিলে খুলি দিব নোৱাৰা গৰুজনী মাটিৰ পানীয়ে উটুৱাই লৈ গ'ল গো জনী মৰি থাকিলে। লৰাটো আকৌ যিটো আছিলে মানুহ ঘৰৰ, বোলে হেৰি মাক দেউতা সেই ল'ৰাটোৰ মাক দেউতাক নাছিলে। সিয়ে কক বৰমাক বৰ্তাকৰ লগত থাকে বৰ্তাকো ঢুকাই থাকিলে ব নো সি এ সেই বৰ্তাকৰ এই বৰমাকৰ লোৱা কেইটা ডাঙৰ যদি তেওঁ মানে ইমান চোৱা চিতা নকৰে গৰু চৰু এই ল'ৰাটোৱে এ ট্ৰেইনৰ এবাৰ সি চাব লাগে গৰু গাই তাপা লৰাটোৱে ভাবে বোলে এজনী গৰু নানিলে মোক বৰমাইটো খং কৰিব সি নামি গল লৰাটো নামি গ'ল সি এবুকু পানী লকে গ'ল মানুহ এজনীয়ে খিৰিকীয়েদি দেখিলে দেখি পেলাই সেই মানুহজনে মানুহ মাত তি নি দোৰি গৈ তই গৰু আনিব নালাগে বুলি ল'ৰাটোক বোলে এ হেৰি পা উঠাই আনিছে নহলে লোৱাও মৰিলেহেঁতেন আও এ গৰুজনীতো মৰিলেও বাও।
এই আচলতে সেইে মানুহ বিলাকো কম নহয় নহয়। এই মানুহ বিলাক কওঁ ন মানুহক কি দৰকাৰ। বতৰটো বেয়া হ'লে পঠিয়াব আজিকালি ঢেৰেকণী কৰিলে কিমান মানুহ মৰিছে ও মোৰ এতিয়া মানুহবিলাকে মাতি দি থাকে বৰ বেয়া লাগে। বোলো যদি বৰষুণ আহে ঢেৰকণী মাৰিলেতো মানুহবিলাক গুচি নাহে।
এ নহয় ও লৰাটোৰ নিজৰ মাক নহয়, নহয় বৰ মাকহে বৰমাকে খং নকৰিব জানো গালি নেপাৰিব জানোঁ নিজৰ মাক হলে গৰু মৰক গৰু মৰক যি হয় হওক তই যাব নালাগে বুলিয়ে কব।
সেটো তোই উপায় নাই কি কৰিব দ অ', সো শুনকচোন কাইলৈ পাক আহিব নেকি? মই মানে এই চাদই চাদৰ এজুতি লগাম বুলিয় ভাবিছোঁ মানে এই বন্ধতে বো চাদৰ এজুতি লগাই ন লগা মানে সেই দহশমান লগাম অ', অকলে আকৌ চলাব নোৱাৰা ন অকলে চলালে বৰ কষ্ট ও দুজনী মানুহলে ভাল আৰু চলাবলে ভাল আজি বতৰটো ভালেই আজি নলও কাইলৈহে লগাম আৰু কাইলে যোৱা বতৰটো ভাল হলে হয় আৰু চাদৰ এজুতি লগাম এ কিমান এইবোৰ কিনা কাপোৰ পিন্ধিম আৰু পকোৱা পকোৱা সূতা পকোৱা সূতা পকুৱা সূতা আনিছোঁ বোলো হেৰি এই দহটামান লৈছুহি
আহ
দহটামান লৈছোঁ।
কেই মুঠি কেইমুঠি চাৰ সূতা,
সূতা এতিয়া চাৰিমুঠি আনিছো আৰু,
চাই মুঠিয়ে দহ খনত আহিব বাৰু,
অ চাৰমুঠিয় দিছো আছো ৰঙা ৰঙা ৰঙা আছো দিছো। কিন্তু আছো কিনি হেৰি কৰি লবি, সিজাই পেলাই ধুই লৈছোঁ নহলে আকো এই চাদৰখন ধুই তে ৰংটো গুচি যায় সেইটোকে বোল নহয় সিজাই লওঁ সিজাই পেলাই, চাই লৈছো ৰং খিনি কিন্তু যোৱা নাই তেতিয়া তেতিয়া, মানে হেৰি আচুটো দিলে বোলে ভাল নহ'লে কি হয় চাদৰ বিলাক ধুই দিলে আকৌ সেই ৰং লাগি যায় বৰ বেয়া লাগে। আৰু মানে ইমান কষ্ট কৰি বম, বৈ যদি আৰু ৰং ৰং নধৰে তেতিয়া কেনেকুৱা ভাল লাগে ভাল নালাগে আৰু, আজিকালি মানুহ বিলাকে চব কিনা কাপোৰহে পিন্ধে মই বোলে নহয় এইবাৰ বোৱা কাপোৰ কে, পিন্ধি যাওঁ, কেইবাজিতিমান লগালো। হালধীয়া ৰঙৰও লগালো। আকৌ গুলপিয়া ৰঙৰও লগালো, এই কাপোৰ লগাই এ আছো। তাপাহৰি হেৰি জুতি ওলাই হৈছে হে, এ বদ কেঁচা সূতা। কেঁচা সূতা লগাইছিলো নহয় চাদৰ এতিয়া হৈছেহে ওলা,
নাই অ, অ তাকে তুমিয়ে এতিয়া ইমান, কৈ আছা মই ক'বলৈ উপায়ে পোৱা নাই এ একো কথা আ, অহ তুমি এতিয়া ইমান কৈছা মই একো, মাতিবলে পোৱা,
এ তাৰমানে, কি হৈছে গম পাই নাপাই এই খ মানে খ খ কে কেলে কৈছো নহ'লে এই মানুহটো আহি পাবহি। এই লৰা গাইয়ন বায়ন মান শিকিবলৈ গৈছো নহই আহি পেলাই আকৌ চিঞৰ বাখৰ কৰিব নহই মাও মাও এনেকেহে চিঞৰি থাকে। তাতকে বোলো খ খ কে কথা কেইটা পাতি লওঁ নহ'লে আকৌ সিজন আহিলে আকৌ চিঞৰ বাখৰ লাগিব ন, তুমি ক'ত আছা হে কত আছা এনেকে সুধি থাকিব নহই।
অ অ
খোৱা মেলা হল?
হল হ'ল হল, তোমাৰ এতিয়া কিহে খালা? আমি
ৰঙালাও ৰঙালাও সিজালো ৰঙালাও পিটিকা খালো। তাৰ পা আকৌ আমাৰ ডাঙৰ নৌবৌয়েকে আকৌ কঁঠাল গুটি পুৰিছিলে সেই উ কঁঠাল গুটিয়ে সেয়া আৰু, পিটিকা কৰিলো সেয়াই খালো, তাৰ পৰা কালি আক মাছ, মা কেইটামান আছিলে সেই মাছ কেইটা আকৌ হেৰি কৰিলো এই টেঙা দিলো টেঙা। চচৰিয়া কৰিলো এ বোলো তহঁতে খাঁহ টেঙাত আজি চচৰিয়া কৰিছো খাঁচোন তেলত নু কিমান খাবি, তেখনতে পানী অকণ দি নেমু কন চেপি পেলাই আৰু দি দিলো সেই মাছখিনি তাতে দি দিলো আৰু, এ টেঙা চচিয়া হৈ গ'ল, আপোনালোকে কিহে খাই
আমি ঔটেঙা, মচুমাহ, ভাত বনালো সেয়া দালি,
অ
তাৰপা পটল ভাজি, ডিম, বইল কৰি পেলাই ডিম দিলোঁ সেয়াই,
অ এই গৰমত ডিমবোৰ খালে ভাল নহয় দেই গেছ হ'ব গেছ হ'ব।
আৰু ডিম প্লেট বোৰ আনি থিলে কি গৰমতে ডিম বিলাক বেয়া হৈ যায়।
এতিয়া এই আকৌ ডিমটো দিলে যে আকৌ ল'ৰা ছোৱালীকেইটাই ভাতকেইটা ভালকে। খাই পটল ভাজিছে পটলৰ ভাজিকণ এতিয়া পটলৰ ভাজি নাখায়। জিকা ভাজি নাখায় কোমোৰা নাখায়। কেৰেলা অকণ ভাজি দিলে নেখাই কি কৰিবা।
সেইতে সিহঁতক আকৌ সি আলুকন ভাজি দিলে খাই আলুকন ভাজি দিব লাগিব একদম মচমস। তেতিয়াকে তেলত জুবিয়াই দিলে সেইকখন খাব কিন্তু বাকী ভাজিলে আমাৰাল চিতা একেই একো নাখায়।
আলু অকণ ভাজি দিলে খাব কালি এতিয়া আলু অকণ দুপৰীয়া ভাজি দিছো জলা। মচলা দি তেল সৰহকে দি ভাজি দিছো। সেইকণ ভাজি আটুম-টুকাইকে খাইছে। অকনমান আছিলে গধূলি আকৌ ল'ৰা টো। গোটেইকেইটাকে অকণ অকণ চাৰিচকল চাৰিচকল ভাগ কৰি দিলোঁ সৰুটোৱে আকৌ অকণমানিটোৱে। এক ও। আছে নেকি দেচোন দে ইমান বিচাৰিছে তাৰ ব পিটিবলৈহে মন যায়। তহত সেই।
এইবোৰ কেনেকুৱাই ল'ৰা -ছোৱালীবোৰ কি ক'ব। একে একে আমাৰ ঘৰলৈৰ চিন্তা একে একে কি ক'ব।
দম বিশ।
ত পাপৰ ভাজি দিলে খাই পাপৰকণ তেলত জুবিয়াই দিছে পাপ। অকন খাব কিন্তু সেই বাকী ভাজি বোৰ। শাক -পাচলি ভাজি একো নেখায় ভাত কেৰাা নাখায় জিকা নেখায় অমিতা অকণ দালি দিব নোৱাৰি নেখায়। খাই একোৱে নাখাকে কি কৰিম এ উপায় নাই বোলো খা দালি পানী কে খা।
পাপ পাপৰ আছে। পাপৰ আছে পাপৰখন ভাজি দিলে বাৰু ভালকৈ খায় দেই সেইটো নাখায় বুলি নকওঁ পাপ। পাপৰ কণ খায়।
অ।
বাপা এই ল'ৰা কেইটা ক'ত। হা অ এট।
সাঁতুৰিব লৈ গ'ল সাঁতুৰিব লৈ গ'ল পাঁচখম এটাত সাঁতুইবলৈ গছে আজি কৈছে আজিকালি সিহঁতে শিৱসাগৰ যিদিনা বানপানী হৈছে। মানুহকে সাঁতুব নাজানিও মানুহ মৃত্যুমুখত পৰিছে। ইতে এয়া সাঁতুৰি শিকিবলৈ গৈছে একেবাই পুখুৰীত মই কৈছো নাই পুখুৰী সাঁতুৰিলে ভয় লাগে। জুক- চুক লাগে বুলি ভয় লাগে কিন্তু নৈত সাঁতুৰিলে ভাল। পানী খিনি বৈ থাকে যেন জোক- চুক নাথাকে কিন্তু এই বন্ধ পুহী বিলাকত আকৌ। জোখটো থাকিব পৰা নে ভয় লাগে নহ সেইটাগতে হাতুৰাবলৈ গৈ তিনিও টা লৈ হৈছে ককাই কৰ লগত।
আহ অ অ। তাৰপৰা সৰু ল আজি হেৰি সেতে নাৰায়ণপুৰলৈ যাবনে নাযায়।
অ' যাব যাব লআ এতিয়া আহিব আহিব। স পেলাই বো এ ই গাখীৰকখন পায় এ ব নাই পায় এক খুৱাইিলো কলা ক্ষেত্ৰ ত আকৌ সি আঁ শিকিবলৈ যাব নহয়। তালে যাব এতিয়া এতিয়া বাপেকে আনিবলৈ গ'ল আহিব সি।
ল'ৰাটো ক যে এই বিহপুৰীয়াত হেৰি এখন এই চুপা চুপি। খন চোৱাবলৈ অকণমানো যত্ন নকৰিলে সি এনেই অন্যবোৰ চাবলৈ মন নকৰে। সেইখন চাবলৈ কেলেবা ইমান মন কৰিছে। কেলে গুৰুত্ব দিয়া নাছিলা তোমালোকে।
এতিয়া কোনে নো নিব নিয়া মানুহ নাই দেউতাকে নাচাই ফিলি্ম নাচায় এতিয়া। ককাই ইহঁতক কৈছো ককাইহঁতক সে আকৌ সময় নাই ইলপৰ সিফাল যাব সিফালক স্কুল। সিফালপা যাব সিফালৰ পৰা সিফালে যাব সাঁতুৰিবলৈ যাব এ তাক নিবলৈ নিয়া মানুহে নাই কি কৰিবি এতিয়া মই এতিয়া অকলেনো কেনেকে ন ইমান দূৰখন বি নিব নোৱাৰো অকলেতো নিব নোৱাৰো
লগত মানুহ লাগিব আকৌ স্কুটিখন ভালকে চলাবও নাজানো ভয় লাগে শিকিছিলো তেতিয়া মানে সিফালৰ পৰা গাড়ীখন আহিলে মই কাটি দিব নোৱাৰো সেইটোহে মহা বিপদ এতিয়া কি কৰিম আৰু
অ অ তাপা হেৰি নহয় এই বাকী খাৰলি অকন বনাবলৈ প খাৰলি বনোৱা বস্তুতো মই বৰকে পাই নাজানো কেনেকেনো বনাই কি কথা জানো
এ খাৰলিকণ হেৰি কৰিব আকৌ তাত চৌদা খাৰ অকণ দিব এ জলা অকণ দিব কিছুমান আকৌ পিয়াঁজো দিয়ে আকৌ দেই তপা টেঙা টেঙাকে খাম বুলিহে টেঙা এখন চেপি দিব লাগিব সে ইয়াত টেঙা কি সেইটো টেঙা বুলি কয় এ খাওঁল খাওল অহ কাটে অ কাহুৰি নেকি টেঙা কাহুৰি তেনেকে বনাব পাৰ মই বনাইছিলো মই কালি খাৰলি অলপ বনালোঁ বনাই পেলাই এতিয়া সেই এনেকে উ গোটা গোটাকে মঠিয়াই থৈ দিছো কিন্তু চাৰিদিন মান লাগিব তিনদিন চাৰিদিন লাগিব পকিবলৈ তাপাহে খাব পাৰি নহ'লে এতিয়া খাব নোৱাৰি এতিয়া খালে তিতা তিতা লাগিব তিন দিন চাৰিদিন লাগিব আৰু পকিবলৈ
খাৱলিত পিয়াঁজ নিদিয়ে নহয় পিয়াঁজটো এটা পিয়াজ দেখোন কাটি তি এঘণ্টা থ'বই নোৱাৰি এঘন্টা ত পিয়াঁজ কাটি থলে বেয়া আকৌ খাৱলিত দিয়া পিয়াঁজটো এসপ্তাহ দুসপ্তাহ ত কেনেকে থাকিব নোৱাৰে খাৱলিত
এ কিছুমানে দিয়ে নহয়
এই নহৰু অকণমান দিবও পাৰে মই জানো বাৰু সেইটো নহৰু অকণমান পিচি পেলাই এই পিয়াঁজ দিব নোৱাৰে পিয়াঁজ দিব হলে নহ'ব নহয়
অ মই আকৌ হেৰি হয় এই খাউলীকণ আকৌ মই সুধেহে খাই ভাল পাওঁ মই আকৌ ভাতৰ লগত খাই বেয়া পাওঁ আমাৰ আকৌ মানুহটোৱে আকৌ খাউলি খাই বৰ ভাল পায় ই ৰাম কলেজৰ পৰা আহিলে খাৱলি এই গোটৰ মানুহৰ পৰা কিনি কিনি আনে নহয় দছ টকা বিছ টকা এনেকে ইমান খাই খাউলি ও টো চুগাৰ থকা মানুহৰ কাৰণে খাৱলিটো বেয়া সেইবোৰ তেলিয়া তেলতিয়া নহয় জানো কিন্তু আৰু মানুহটোৱে কথা কলে নুশুনে এইবোৰ খাউলি গালে খাই ভাল
আহ অ মই যে সেই ল'ৰাহঁতলে ডাঙৰ ল'ৰালেকে কেনেবাকে ফোন চোন কৰিছিলা নেকি মই
অ ডাঙৰ লৰালে ফোনে কৰা নাই কৰিব লাগিব সি আকৌ খাউলি খাই বৰ ভাল পায়
উম তাকেহে এতিয়া পায় পায় খৰিচা খাব পাৰে। খৰিচা হে এইবাৰ বনোৱাই নাই নহয় খৰিচা খৰিচা অকমানো বনোৱা নাই।
সময় কেইটা হল জানো প্ৰায় গমেই পোৱা নাই। এইবোৰ এইবোৰ কাম কৰি আছো যেন বোৰ নহয় অকমান ফোন অকণ মাৰি লওঁ আপোনালে বোলো অ হ'ব হ'ব
উম।